হেল্ল' ক'ত আছা?
মই এনেই অকমান ওলাই আহিছিলো।
কত ওলাই গৈছা?
এনেই অকনমান এইফালে ওলাই আহিছিলো, কোৱা?
নাই বোলো এনেই ফোন এটা কৰো, বহুত দিন হল ফোন চোন কৰা নাই।
অঅ তাকে, তুমি এতিয়া মোক যে শিকোৱা কথা আছিল কেতিয়া শিকাবা?
কি তো?
কেক বনাবলৈ, বিস্কুট বনাবলৈ তুমি যোৱাৰ আগত মোক শিকাই থৈ যাম বুলি কৈছিলা যে।
অহ পাহৰিয়ে থাকিলো। এ এই বিলাকত লাগি থাকোতে থাকোতে কথাবিলাক মানে মনতে থাকে।
অ অ অ
কি কেকটো শিকিবা তুমি?
অ
বস্তুবিলাক তেন্তে এতিয়াই কৈ দিওঁ, তুমি বস্তুবিলাক গোটাই থোৱা গোটাই থবা তেতিয়া মই- পটকক এদিন গৈ পেলাই তোমাক যোৱাৰ আগত শিকাই থৈ যাব পাৰিম।
উম উম।
তুমি কি কৰা বহী এখন আৰু পেইণ্ এটা লৈ লোৱা। এতিয়া-
অ ৰবা একচেকেন কি
অ হ'ব-
উ উম কোৱা?
তোমালোকে দিম খোৱা নহয়।
হা হা
দিম খোৱা নহয়।
অ মই খাও মাহতে নাখায়-
অ মানে- কেক তুমি দিম দিও বনাব পাৰা নিদিয়াকেও বনাব পাৰা। তাৰপিছত- আহ মানে চকলেট কেকো বনাব পাৰা। তাৰপিছত এচ এঞ্চ য নৰ্মেল কেক বনিলা কিবা কিবি বেলেগ বেলেগ এচেমচ দি পেলাই তুমি। নৰ্মেল কেকো বনাব পাৰা।
অ
তাৰপিছত ৰেড ভেল ভেট সেইটোও পাৰি সেইটো বেলেগ অলপ-
দুই গোটেইকেইটাই শিক শিকাই দিবা।
অ শিকোৱাটো মই তোমাক শিকাই দিম বাৰু কিন্তু একেদিনাই দিনত- নোৱাৰো মানে মই ক'ব পাৰিম কিন্তু শিকোৱাটো তোমাক- তিনিদিন মান শিকাব লাগিব কিয়। একেদিনা শিকাবলে হ'লে তোমাৰো খেলি মেলি হব ন কোনটো বস্তু ক'ত- হে কি কথা কি বতৰা-
অ নহয় তুমি বস্তুখিনি আনি থবা তেতিয়া মই একেদিন গোটেইখিনি বজাৰ কৰি থৈ দিব পাৰিম।
অ মই তোমাৰ বস্তু খিনি কৈ যাম।
উম তাৰমানে ভাগ ভাগকে কবা দেই এইটো আমুকৰ এইটো তামুকৰ
উম
নহলেবা খেলি মেলি হৈ যায় হৈ যাব মোৰ পিছত
সেইটোৱে
হম
ৰ'বা পানী অকণ খাই লৈছোঁ।
অ
বাপৰে গৰম কেনেকুৱা লাগিছে
এ বহুত
মানুহ জীয়াই থাকাই টান হৈ গৈছে একদম
উম
অ এতিয়া শুনা
অ
মই এতিয়া তোমাৰ সহজটো আধা কেজি কেকটো শিকাম দেই-
অ
তুমি যেতিয়া নিজে বনাবলৈ ল'বা তেতিয়া তুমি নিজে আইডিয়া পাই যাবা মানে কিমানটো ওজনত কিমান। বস্তু লাগে মই কৈ যাম বাৰু তেনেকেই
অ
তুমি প্ৰথম ডিম দুটা ল'বা আধা কেজিৰ কাৰণে
উম।
যেতিয়া তুমি এক। কেজি বনাবা তেতিয়া তুমি দিম চাৰিটা ল'বা মানে ইয়াত যিটো এট দুটা দিয়া হয় তাত চাৰিটা হব ঢেৰ কেজি হলে তোমাৰ ছটা হ'ব তেনেকুৱা আৰু দুই কেজি হলে আঠটা তেনেকে মানে
এ তোমাৰ আধা কেজিত দুটা এক কেজিত চাৰি চাৰিটা
ঢেৰ কেজিত ছটা
ছটা ৰবা দেই এক ছেকেণ্ড
অ
অ
আৰু দুই কেজিত আঠটা
উম উম
তাৰপিছত এই মানে কেকৰ উইপিং মেচিন থাকে মানে
অ অ
মেচিনটো নহ'লেও কথা নাই এতিয়াতো মই তোমাক মেচিন নোহোৱাকে শিকাম তুমি ধৰা হেতা এখন লবা
অ
খন লৈ পেলাই ডিম খিনি এটা চৰিয়াত ভাঙি ল'বা।
হম।
লৈ অলপ টাইম ফেটিব লাগিব সেয়া। ফেটিলা ফেটি পেলাই অলপ ফেন নিচিনা হ'ব ন।
হম।
তাতে তুমি চেনি এক কাপ দিবা।
অ।
যেতিয়া তোমাৰ এক কেজি হ'ব তেতিয়া তোমাৰ দুকাপ চেনি। তেনেকে ডেৰ কাপত। তিনি কাপ অ ডেৰ কেজিত তিনি কাপ আৰু দুই কেজিত চাৰি কাপ।
উ উ অ।
তাৰ পিছত চেনি খিনি তুমি ডাঙৰ। মানে গোটা চেনী নল'বা গোটা চেনী দিলে কি হয় জানা। কেকটো মানে স্মুথ নহয় যেতিয়া তুমি কাটিবা ভিতৰত ফুটা ফুটি থাকিব মানে।
অ অ বস্তুটো মানে গলি গৈ পেলাই তানে তাৰ ভিতৰত জেগা খিনি ৰখি যায়।
যে মানে গোটা গোটা চেনী তুমি যিমান মিক্স কৰিলে গোটা হৈ থাকি যায় ন।
নহ নহয় হয়তটো কেই তাৰ মানে কেক টো যেতিয়া গৰম হৈ যায়। তেতিয়া তাৰ ভিতৰত থ থকা ডাঙৰ ডাঙৰ টুকুৰাবোৰ গলি যায়।
নহয় চ নগলেই সেই নগলে। সেইকাৰণেতো ফুটা ফুটা হৈ যায়।
অ অ।
তাৰপিছত চেনিখিনি তুমি মিক্সিত গুড়ি কৰি ল'বা।
অহ।
বা মিক্সিত গুৰি নকৰিলে তুমি গুড়ি চেনিটো আনিলেও হ'ব দোকানৰ পৰা।
অ।
তাৰপা সেয়া মিলাবা সেয়া অলপ তুমি অলপ মানে। পাঁচ মিনিট ছয় মিনিট মিলোৱা পিছত।
হ।
তাত তুমি ৰিফাইন একাও দিবা
অ
সেই তেনেকেই এক কেজিত দুকাপ তেনেকে তেনেকে মানে। তাৰপিছত সেয়া অলপ সময় মিলালা।
অ।
মিলাই এতিয়া মই তোমাক চকলেট কেকটো শিকাওঁ।
অ।
তাত তোমাৰ ক ককো পাউদাৰ নামৰ পাউদাৰ এটা পায় অ। কক পাউদাৰ বুলি লিখিলা।
অ অ।
তাৰপিছত সেই পাউদাৰটো তুমি আধা কেজি বনাবা যেতিয়া এক চামুচ দিবা।
মই আনিব লাগিব কিমানৰ।
সেইটো পেকেট পাই তোমাৰ কিমান সত্তৰ আশী টকা মান। লয় নেকি মানে মই নিজে ব। বজাৰ নকওঁ যে মোক দাদাই কৰি দিয়ে সেইটো কাৰণে মোৰ ইমান দাম বিলাক নাজানো। এটা পেকেট পায় মানে তোমাৰ এটা দহ চামুচমান থাকে।
অ অ
সেই তেনেকুৱা পেকেট পাই তুমি দোকানত ক'লেই তোমাক দি দিব যে কক পাউদাৰ দিয়ক বুলি
ক ক পাউদাৰ ন এই পাউদাৰটো কিহৰ হয় মানে
এইটো এই কোকো মানে চকলেটৰ
কক জে এই কক গছ
অ গুটি চুটি হয় যে মানে চকলেটটো যে সেই তাৰ পাউদাৰ সি যেনিবা চকলেট নবনো দে সেইটো
অ নৱনোতে বনোৱা আগতে গুৰিটো মানে
তাৰপিছত সেইটো তুমি এক চামুচ দিবা এক কেজি হলে তেনেকে দুই চামুচ দিবা সেই তেনেকুৱা মানে বাঢ়ি বাঢ়ি গৈ থাকিব
অ অ যিমান ডাঙৰ সিমান বেছিকে আৰু
বেছিকে মানে তোমাৰ ইয়াত এটা লাগিলে তাত দুটা লাগিব ইয়াত দুটা লাগিলে তাত চাৰিটা লাগিব তেনেকুৱা মানে তাৰপিছত তাত তুমি দিবা আহ চ'দা
উম চদা খাৰটো নে অ হয় তাৰ পৰা বেকিং পাউডাৰ অ
বেকিং পাউদাৰ তুমি দিবা এচামুচ
উম
তাৰপিছত দি সেয়া অলপ সময় মিলাব লাগিব মিলাই পেলাই তুমি কাপ এটাত আকৌ এক কাপ ময়দা ল'ব লাগিব ময়দা খিনি তুমি একেবাৰতে ঢালি নিদিবা আকৌ
অ
সেইটো তুমি অকমান অকমানকে তাত ঢালিবা মানে
অ
ঢালি মিলাবা মিলাবা তাৰপিছত সেয়া তুমি অলপ টাইম থৈ পেলাই বস্তুখিনি অলপ মানে বাচনতটো লৰাই দিবা তাত যেতিয়া এইবিলাক এই হেৰিবিলাক, অ তোমাৰ এই বাবল বিলাক নাইকিয়া হৈ যাব মানে লৰাই দিলে। অ অ ওলাই থাকে যে পিছত, সেয়া নাইকিয়া হৈ যাব মানে। এই কেকৰ বাচনবিলাক পাই যে, সেই বাচন তুমি আধা কেজি বনাব তেতিয়া আধা এই বাচনটোত তুমি
ত এইকেইটা কিনিবলৈ ক'ত পাম?
অ তুমি সেইবিলাক অনলাইন পাবা।
অনলাইন বাচন কেইটা। চব এক্সট্ৰা এক্সট্ৰাকে কিনিব লাগিব ন ভাগ ভাগকে?
চব তুমি ভাগ ভাগকেও ল'ব পাৰা,
অ।
তুমি একেলগতে লও বুলি ক'লেও ল'ব পাৰা। মানে একেলগতেতো আহে, ভালেমান খিনি বস্তু আহে। ভাগ ভাগকে হ'লেও তুমি পাই যাবা তুমি যেনেকে বিচাৰা তেনেকে পাবা মানে। অনলাইন চাৰ্চ কৰিলে হ'ল কেকৰ এইবিলাক মানে আইটেম বিলাক। তাৰপিছত তুমি তাত তুমি বাটাৰ পেপাৰ বাটাৰ পেপাৰটো ব সদায় ঘৰত নাথাকে, তুমি নৰমেল কাগজ পেপাৰ নিউজ পেপাৰ কে গোলকে কাটি, তলত দিব পৰাকে আৰু ছাইডৰ কাৰণে ছাইডৰ জোখত কাটি ল'বা। কাটি পেলাই তুমি তাত ৰিফাইন হানি লবা, মানে ৰিফাইন বস্তুটো নালাগে।
লাগি পেলাই নেৰুৱা নহয় মানে আৰু।
অ কেকটো লাগি নধৰে আৰু কেকটো ধুনীয়াকে ওলাই যায়। সেইটো কাৰণে মানে হেৰিটো দিয়া থাকে। পেপাৰটো দিয়া থাকে। তুমি ৰখিবা নেকি অলপ, মই মানে মায়ে মাতিছো মই আহি আছো।
হা হা।
ৰ'বা তোমাৰ।
অ অ।
বা